অ
আছো এনেই অ পৰে আছিলো এ প পঢ়ি আছিলো
অ পঢ়িবা পঢ়িলে ভাল। হয় কাম কৰিছ পিছ এ শাক চাক অলপমান কৰিছো ঘৰতে শুনি আছিলো
হয় মই একচেলি কথা এটা শুম বুলি ভাবিছিলো কথাটো হৈছে যে, অ কেক ৰেচিপি টো অলপ শিকাই দিব নেকি? কেকৰ কেনেকে কে বনাই কেক টো?
অ ঠিক আছে কেক ৰেচিপিটো মই কেনেকে বনাইছিলো ন, কেক মানে মই কেকৰ জি টো বনোৱা পদ্ধতি সেইটো মই শিকাই দিছো হা, কেকৰ পদ্ধতি টো মানে মই কেনেকে কৰিছিলো মই ময়দা খিনি মানে ধুনীয়াকে চালনিত চালি লৈ ছিলো তাৰ পিছতে তাতে মই আ চদা অকনমান দিছিলো। তাৰ পিছতেই কণী, মই এনেকে তিনটা চৰিটা মান লৈ পেলাই ভাগি দিছো। দি পেলাই ফাইনেল তাতে গাখি মই পানী ইউজ মানে ব্যৱহাৰ কৰা নাই। মই তাতে গাখি দি পেলাই ধুনীয়াকে মই গুলি আছো। তাৰ পাছতে সেয়া গুলি থাকোতে মানে ধুনাকে মি এটা জৰিয়াৰ হৈছে নহয় তাতে মই অভেন আমাৰ অভেন এটা আছে মানে
তাৰ আপুনি ভেনিলা অলপ অ কিন্তু পাউদাৰ হয় বা লিকোইট হয় সেইটো দিলে ভেনিলাৰ
অ সেইটো নিদিলো মানে আমাৰ ঘৰত নাছিলে যে সেইকাৰণে দিয়া নহল আৰু সেইটো। উম সেইটোও মানে দিব পাৰিলে ভাল হয়, অ সেইটো দিব পাৰিলে মানে ভাল লাগে কিন্তু আমাৰ নাছিলে যে সেইটো। সেইটো কাৰণে দিয়া নহ'ল মই নিদিলো তেনেকে। নিদিয়াকে বনাও তেনেকে নিদিয়াকে বনালেও খাবলৈ ভাল হয় সোৱাদ হয় তেতিয়া। তাৰ পিছতে স
মেইন কেক্‌টো হয় ন, সেই কেকতোৰ নিচিনা নিচি নহয় মানে হোম অ মানে যেনেকে দোকানত যে বনায় কেকবিলাক হেনেকুৱা, কেকটো নিচিনা নহয় সেইটো সেইটো বস্তুটো নিদিলে
অ সেইটো আজিহে জানিছো দিয়ক। ভাল কথা এ মানে সেইটো দিব লাগে ন, ভিনেগাৰটো দিলে মানে তেতিয়া কি হয় দোকানৰ কেকটো নিচিনা হয় ন?
হয় হয়
অ আজি পৰা তেতিয়াহলে সেইটো মই কিনি আনিব লাগিব অনলাইনে কৰিব লাগিব সেইটো।
হয় আকৌ এটা বস্তু এটা দিব ত্ৰপলাইট বুলি কয়, সেইটো সেইটো মানে ক্ৰীম হয়, ক্রীমটো তাত যেনেকৈ আইচিং- চাইছিং কৰিবলৈ ভাল ক্ৰীমটো
আ' আহ আ আহ আহ আহ অ সেইটো মই কৰিব লাগিব। হব দিয়ক
হয়, আৰু অ' আৰু এটা কথা সুধিবলৈ ভাবিছিলো কি বুলি কয়, স্কুল মানে মই এইবাৰ স্কুল চেঞ্জ কৰিম বুলি ভাবিছোঁ হাঁ ত কোনখন স্কুল বেছিকৈ ভাল হয় আমাৰ এইপিনে মৰিগাঁও, চাইদে কোনখন স্কুল বেছি ভাল।
অ' সেইটো মই নেজানিম ন সেইটো সেইটো মই নেজানো দেই সেইটো মই পিছত বাৰু গম ল'ম বাৰু এনেই এতিয়া বাকী কি মই এতিয়া হেৰি কা হেৰি ভাগৰও লাগি আছে মোৰ এতিয়া মই মানে খেতি অলপমান কৰিম বুলি ভাবিছোঁ। পিছফালে তাকে কোৰ অলপমান মাৰিব আহিছো
আৰু এটা কথা ৰবচোন আহ আপুনি আপুনি বাৰু মেকাপ শিকিছে নেকি?
অঁ মই মেকাপ শিকিছো দেই এইটো ভাল কথা সুধিছা। মই মই মেকাপ বিউতিচিয়ানৰ কৰ্চ টো কৰিছো যাতে মই হেৰি কৰিছো।
হয়, এনে আপোনাক কথা এটা কওঁ হা আপুনি যিহেতু আপুনি যিহেতু মেকআপ কেৰিয়াৰটো স্তাৰ্ত কৰিব গৈ আছে মই আপোনাক মানে অঁ কথা এটা কওঁ-
হয়
আপুনি মেকাপৰ বস্তুবিলাক ন্ আহ্ পেক কস্মেটিকৰ পৰাই ইউজ কৰিব, কাৰণ সেই বস্তুটো সেই যোনটো কোম্পানীৰ, হয়। সেইটো বহুত মানে ভাল আৰু স্কিনৰ কাৰণে বহুত অ্ ভাল হয় মানে বস্তুটো কোনো কেমিকেল-চেমিকেল দিয়া নাথাকে আৰু মেকাপটো লংলাচটিঙ হয়। বা বহুত মানে ভাল হয় আৰু মান কইনা জনীয়ে বহুত সময়লৈকে হেৰি কৰি থাকিব পাৰে
হয় হয় হয় সেইটোকে কৰিব লাগিব।
আৰু বস্তুটো আৰু বস্তু বস্তুোটো মানে বহুত ল' আহে মানে বহুত চি না দিয়া আৰু ত' সেইটো বস্তু আপুনি ইউজ কৰিব। আৰব আপোনাৰ যদি ফলৱাৰ্চ আছে। তেন্তে আপোনাক সিহঁতে নিজে বস্তুটো স্পনচাৰ কৰিব দিব।
উম উম মোৰ কাহো হৈ আছে মই হেৰি কৰিব লাগিব কাম আহি আছে কাহক কাৰণে মই মানে তুলসী তুলসীটো থেতালিম নহয় তাতে মৌ, মৌ অকমান দি পেলাই সেইটো মই খাবলৈ লাগিব। আহ তুলসীত, আৰু মৌ দি এনেকে খালে মানে। তেতিয়া কাহ চাহ বিলাক মানে নহয়। তেনেকৈ খাব লাগে।
হয় হয়। আৰু চৰ্দত মই হস্পিতেলৈ গলো আৰু, এইবিলাক মই ইমান নাজানো ন পৰা তাৰপাছত বাকী চব ঠিক থাক আছে মে মোৰ অ। আজিকালি কিয় জানো বহুত মানে মাথা ঘূৰণিও থাকে আপুনি কিয় জানে নেকি সেইটো কথাত।
অ, মাথা ঘুৰণি হয় তেতিয়া মানে হেৰি অ খোৱা। অ, মাথা ঘুৰণি হয় মানে খোৱাদ দেৰিহলে হয় বুলি। বাকি তেনেকে মই মাথা ঘৰণি অ, খোৱা বোৱা অলপ ভালকে কৰিব। ভিটামিন খাব লাগিব। তেজৰ ভেৰি খাব। লাগিব আৰু ভাল হলে ভাল। পাচিবোৰ খাব আহিব যে যে, আমি ঘৰ কৰা অ ঘৰৰ। শাক পাচলি বোৰ গোতেই কোৱা আজিকালি মানে বজাৰ চব ভেজলীয়া বস্তু বুৰ খাৰ চাৰ দিয়া। উম গতিকে মানে। যিবোৰ ঘৰতে মানে খেতি বাতি হয় এতিয়া আমি ঘৰতে কৰিবলৈ পাৰিলে বহুত ভাল, সেইবোৰ খাব লাগে মানে যেন তিহু তাৰপিছতে আ তিহু। মোৰতো বহুত।
মানে আৰু। ভালুৰম হেল্ল'।
উম উম।
হয়। আৰু আহিল আহ। তমাটাৰ টু। আৰু আহিল টমাটাৰটো।
অ আমি যে অ বিলাহীটো মানে খাব লাগে, বিলাহীটো খুব ভাল। উম, বিলাহীটো ঘৰত ঘৰত কৰিব পাৰিলেতো বহুত ভাল মই এবাৰ খেতি কৰিছো হা, মই কি কি খেতি কৰিছো কৈ দিছো। মই তিতাকেৰেলা কৈছো কিন্তু কি হ'ব তিতাক। তিতাকেৰেলাজোপা মানে বহুত পোকে ধৰিছে। ইমান পোকে ধৰিছে তাৰ কাৰণে মই কি কৰিছো ফ। ফুট ছাই যে, ফুট ছাঁই অলপ মান এনেকে অ গুৰিটোতো দিছো আকৌ পাতকিতা মানে মই অ ফুট ছাই খিনি মানে মই এনে। ছটিয়াই দিছো তেতিয়া মানে কি হয় জানেনেে? তেতিয়া মানে অ পোকাই নধৰে গতিকে আৰু হলি হৈ মানে এনেকে তিয়াই থৈ পেলাই মই যে কৈছিলো তেনেকে এনেকে পানীটো ধুনীয়াকে দিব লাগে। খলিহৈ পানীতটো এনেকে দি থাকিব লাগে তেতিয়া মানে লাগনটো ভাল হয় চবজি বিলাকতো। অ' লাগন খুব ভাল হয় তাৰপিছত আকৌ পোকেও নধৰে আমি। অসমীয়া মানুহ যিহেতু সেইটো কাৰণে আমি তেনেকেই খেতি বাতি কৰো আমি আৰু এনেকে হে সাৰ চাৰ তেনেকে আমি নিদো -নিদো আৰু সেইটো কাৰণে মানে তেনেকে পৰাপক্ষত আপ মানে কি কৰিবি জান' ঘৰতে খেতি কৰিবি এনেকে কিনি -কিনি অনা বস্তু পৰা খালে বেমাৰ আজাৰ হে হয়- হয়।
হয় আকৌ। এন মই ন মই। ব্যৱসায় এটা কথা ভাবিছো ব্যৱসায়তো এনেকুৱা যে অ' আমাৰতটো দোকান এখন। খন আছেই তাতে হয়। ত' দোকান খনত। আপুনি পাৰ্লাৰ খুুলিলে ধৰি লও পাৰ্লাৰৰ লগ লগতে মানে কিবা। অইন সামগ্ৰী বেচিব পৰা যায় ধৰি লও উম যেনে মেকআপৰ বস্তুৱয়ে হওক। কাপোৰেই হওক বা অন্য কিবা সামগ্ৰীয়ে হওক আপুনি। তাতে অ' হেৰি কৰিব পাৰে বেচিব পাৰে ত' কি সেইটো কথাত মানে কি মন্তব্য। দিব?
অ 'ভাল ভাবিছ আপুনি তই ভাল ভাবিছ সেইটো সেইটো মানে সেই তেনেকে কৰিব লাগিব ইয়াৰ অ' পাৰ্লাৰ খনতে তই মেচিন টো নি লবি নি লৈ পেলাই তাত। হেৰি আজিকালি হেৰি নহয় বিয়া পেজেণ্ট চেজেন্ট বিলাক সেইবোৰ কিনি আনিব লাগে হলচেল ৰেটত সেইবোৰ আনি পেলাই ধুনীয়াকে ৰাখি। ৰবি নি কিন্তু নি কোনোবাই থ্ৰেডিং কৰিব আহিব চুলি কাটিব আহিব সেইখিনিও কৰিলি কৰি। পেলাই তই ধুনীয়াকৈ তাতে টাইমবিলাকো বেষ্ট আজিকালি চবেই ব্যস্ত হৈ থাকিব লাগে ন এনেই থাকি তোৰ লাভ। নাই এনেই থাকিলে গা মোৰ বিলাকো মন বিলাক। বেয়া লাগে গতিকে তেনেকে কিবা এটা।
এটা নিজৰ এটা নিজৰ এটা হেৰি থাকিব লাগে নিজৰ। নাম এটা থাকিব লাগে যে মই ন মই নিজে মানে ভৰিত নিজে থিয় দি হেৰি হম আপোনালোকে যিহেতু এতিয়া। অ হাউচ ৱাইফ তো হাউচৱাইফ এইবিলাকেটো নিশ্চয় এইবিলাক বিজনেচ চিজনেচত এ নে জড়িত আৰু বাকী শিল অইন কিবা কিবি ত মই এটা কথা ভাৱিছো। চেকচন মানুহ বিলাক মানে মেট্ৰিক টো মেট্ৰিকৰ পাছত তিনটা চাবজেক্ট থাকে ৰাইট অ ফাৰ্ষ্ট অ উ প্ৰথমটো এক কমাৰ্চ থাকে দেন অ থাকে চাইন্স তাৰপিছত আৰ্টচ ত আম অ আপুনি কি ক'ব বিচাৰে মানে কোনটো ললে বেছি হেৰি অ বেছি
মোৰ মতে অ গোটেইকেইটাই ভাল নিজক লৈ লৈ গোটকেইটাই ভাল তই যিহেতু ভাৱিছ তই বোলে মই চে চায়েঞ্চত লম মই ডক্তৰ পঢ়িম সমাজৰ কাৰণে মই কিবা এটা কৰিম আ যে মই
শুনকচোন এ
বিলাকক অম যেনে গাঁৱলীয়া মানুহ বিলাকক মই অ যিবোৰ গাঁৱলীয়া মানুহ আছে হয়নে মই এজনী ডক্টৰ হৈ মই গাঁৱলীয়া মানুহ বিলাকে কি কয় আমাক টকা পইচাৰ অভাৱৰ কাৰণে
ত আ যদি আৰ্টচ ল আৰ্টচত আপোনাৰ হেৰি থাকে ফেশ্বন ডিজাইনাৰ তাৰপাছত অম এনেকোৱা পুলিচ চুলিছ আই পি এছ আই পি এছ হব পাৰে আৰু কমাৰ্চত বিজনেছ ৰিলেট বিজনেছ-চিছনেজ কৰিব পাৰে মেটচত ভাল হব লাগিব আৰু
উম অহ অহ অহ অহ অহ
চত আপোনাৰ চাইন্সত আপোনাৰ মেথচ আৰু চাইন্সটো ভাল হব লাগিব কাৰণ ডক্টৰ হক ইঞ্জিনিয়াৰ হওক সেইবিলাক কৰিবলেতো অবিয়েচ অ চাইন্ঞ্চোতো লাগিবই ত মই ভাৱিছো মই চাইঞ্চটোকে
অ অহ অহ অহ অহ অহ অহ অহ অহ অহ অহ অহ